কি কৰি আছা?
হেল্ল', এই আছো এনেই, আপুনি কি কৰিছে?
এই এনেই বহি আছোঁ, এতিয়া কাম বন কৰি।
উম। মোৰো কাম বন কৰি পেলাই বহি আছো এতিয়া।
অ'
কঁঠাল খালোঁ।
কঠাল গছ আছে নেকি?
গছ নাই, বেলেগৰ পৰা কিনি আনিছিলে যে।
অ'
অ' অ', সেই তাকে, ভালকে পকা নাছিলে, তথাপিও কঁঠালটো মানে ধুনীয়া মিঠা যে।
অ'।
খালোঁ তেনেকুৱা হৈ থাকিলে ভাল লাগে, অলপ বেছি মানে পকিব নালাগে অলপ টান টান হৈ থাকিব লাগে।
অ'।
তেনেকুৱাতে খাই ভাল পাওঁ মই।
কঁঠালৰ পিঠা বনাব পাৰি নহয়, কঁঠাল পিঠা।
অ' পিঠা বনোৱা নাই। আপুনি বনাইনে?
অ' বনাওঁ, কলপাতত দি পেলাই কঁঠাল পিঠা বনাই যে।
অ' কঁঠাল পিঠা কলপাতত দি বনাই বুলি জানো মানে কি এ, কেনেকে কি কৰি লয় সেইখিনিহে নাজানো।
অ' হেৰি যে কঁঠালখিনি বেছি পকা হ'ব লাগে।
অ'।
প্ৰথমতে পিঠাগুৰি খুন্দি ল'ব লাগে, পিঠাগুৰি খুন্দ পিছত ক হেৰি কঁঠালখিনি হেৰি বেছিকে পকি যায়, মজি যোৱাৰ নিচিনা হয় যে। সেইখিনি চালনী এখনতে এনেকে বা কাপোৰ এখনতে, ভাল চাফা কাপোৰ খনতে কঁঠালখিনি দি অকণ খচি দিব লাগে বা হাতে হাতাই দি মোহাই দিলেও হয় আৰু। তেতিয়া এনেকে চেপি দিব লাগে ৰসখিনি ওলাই নহয় অ' ৰসখিনিৰ লগত হেৰি অকণ দিব লাগে গাখীৰ। গাখীৰ নিদিলেও হয়, গাখীৰ থাকিলে গাখি দিব পাৰি, পাউডাৰ আমোল পেকেট টো পায় সেই পাউডাৰ গাখিৰ অকণ দিব লাগে তেতিয়া গোন্ধটো খাই ভাল লাগে আৰু। ঘিউ অকণ দিব লাগে। তাৰপিছত কঁঠালৰ ৰসখিনি, অ'। গাখীৰ নাথাকিলে ঘি দিলে হয় যদি দুয়োটা দিয়া হয় খাই আও ভাল লাগে।
অ', অ'।
তাৰপিছত কঁঠালখিনি কঁঠালৰ সিঠাখিনি পেলাই দিব লাগে, সিঠা এটা ওলাই নহয়।
অ' যাব যাব নিচিনা যে ওলাব, অ' সেইখিনি পেলাই পেলাই, উম।
তাৰপিছত সেই কঠালক হেৰি ৰসখিনি যিখিনি ওলায় আৰু। থুপথুপীয়াকে ওলাব নহয় সেইখিনি পিঠাগুৰিৰ লগত সানিব লাগে, সানি পেলাই কলপাত পাতত দি পেলাই এনেকে বেলি দিলে, হেৰি কলপাতখনৰ মাজতে কলপাতখনি অকণ লেইলা পেলাই ল'ব লাগে। নহ'লে বা কুমলীয়া কলপাত হ'লে বেছি ভাল হয় আৰু যদি পূৰথ কলপাত হয় অকণ লেৰেলা পেলাই ল'ব লাগে। ৰ'দত দি পেলাই, সৰু সৰুকে কাটি। সৰু সৰুকে কাটি হেৰি অকমান জুলীয়া নিচিনাকে, বেছি জুলীয়া নহয় আৰু, থোপথুপীয়াকে কঁঠালখিনিৰ পিঠাগুড়িখিনি সানি ল'ব লাগে।
অ'।
তাতে হেৰি হাতাখনে এহাটা এহঅটা দি পেলাই ডাঙৰ হা, সৰু হা এটা হ'লে এহাটা এহাটা দিবা, দি লৈ পেলাই এ বেলনা যে আছে বেলনা মাৰিডালেদি অকণমান বেলি দিব লাগে আৰু। নহ'লে হাতে দিওঁ এনেকে থপথপকে হেৰি কৰি দিলা। কলপাতখনত বহলি যাবগৈ নহয়, পিছত হেৰিত সেকিব লাগে। কেৰাহিত।
অ' কি পা, কেৰাহীত কি মানে এনেই শলাত দি দিলে হ'ল।
অ' শলাদ দিয়া নিচিনা হ'ব। তেল দিব নালাগে, অ'। তেল দিব নালাগে আৰ, অ' শলাতে দি পেলাই তেতিয়া লুটিয়াই ইফালে লুটিয়াই সিফালে পাতখন অকণ পোৱা যোৱাৰ নিচিনা হ'ব আৰু জুইটো অকণ কমত দি থৈ দিব লাগিব। হয়।
অ।
তেতিয়া পিঠাটো খাই ধুনীয়া লাগে মানে কলপাতৰ চেণ্ট এটাও আহে। আকৌ ঘিড, গাখীৰৰ টেষ্টটোজ, চেনি। গোটেইখিনি মিঠা থাকেই আৰু মিঠা নিজৰ অনু সোৱাদ অনুযায়ী দিলেই হ'ল আ
অ।
তেনেকে খাই ভাল লাগে মানে অঁ সেইখিনি সেইকাৰণে কিছুমানে মিঠা কম খোৱা।, মানুহে মিঠাটো নিদিলেও হৈ যায় অঁ। বোলে অকণমান মিঠা লাগে তেতিয়া টে। হেৰি চেনি সলনি মিঠৈ অকণ দিব পাৰা মিঠৈ থাকিলে। খাই ভাল লাগে আকৌ পিঠাগুড়িৰ লগত। পিঠাগুৰিৰ লগত তেল পিঠা বনাইয়ো খাই ভাল লাগে কঠালৰ। তেলত দি পেলাই খায় আৰু তেতিয়া তেল দি পেলাই তেল পিঠা। অঁ বৰাচাউলৰ। ভাত খোৱা অ ভাত খোৱা চাউল হ'লে আকৌ টান টান হ'ব যে।
অ।
বৰা চাউলৰ হ'লে কোমল কোমল হ'ব।
অ। সেয়ে বৰা চাউলৰ খিনিমানে অলপ জুলীয়া কৰিব নালাগে আৰু অলপ।
অঁ বেছি হেৰি কৰিব নালাগে অকণমান পানী চানী নিদিয়াকে। তাকে হেৰি কঁঠালৰ ৰসখিনিতে যেনেকুৱা হয় অকণমান টাইট্ তকৈ থৈ দিব লাগে হাতেদিয়ে মানে গুল গুলকে। বনাব পাৰা নিচিনাকে তেতিয়া। খিনি হেৰিত দি জুইত দিলা। ধুনীয়া তেল সেই তেলপিঠাটোও খাই ধুনীয়া লাগে। কলপাতত দিয়া পিঠাটো মানে হেৰি নহয় আ। তেলত দিয়াটোতকৈ কয় পাতত দিয়াটো বেছি খাই ভাল লাগে।
শুনিছো বনাই খাই বুলি। তেনেকে খাই বুলি কিন্তু খাই বনাই খাই পোৱা নাই আৰু নিজেই।
অঁ এতিয়া কঁঠালৰ ছিজন হৈ আছে নহয় আনি বোলে বনাইৱ্য। ছ্শ কঁঠালটো বেছি পকিবলৈ দিবা অকণমান আ।
অ অ।
খাই ভাল লাগে কঠালৰ পিঠা আকৌ কঠালৰ মুচিও খাই ভাল লাগে।
অ মুচি হা মুচিটো অ। খাই নহয় মুচি মুচিটো কেনেকে খায় মাংসৰ নিচিনাকে।
মাংসৰ নিচিনাকে খায়।
অ।
কঁঠালৰ মুচিটো ওপৰৰ কাঁইট কেইডাল জোঙা জোঙা কাঁইটখিনি কাটি। পেলাই তাৰপিছত আ। অ হেৰি বইল কৰি ল'ব লাগে সৰু সৰুকৈ কাটি।
অ।
কুকাৰত বইল কৰিলেও হয় কেৰাহীত গৰ পানী দি ভাল। তে আধা খিজাকৈ লৈ পেলে আলু চালু দি তাৰপিছত। মাংস বনোৱাৰ নিচিনাকৈ গোটেই মছলাখিনি দি পেলাই বনালে হ'ল আৰু যদি জলা হয়। জ্বলা দিবা জ্বলা নাখালে নিদিলেই হ'ল।
অঁ।
তেনেকুৱা কঁঠালৰ মচিটো। তাতকে কঁঠালৰ গোটেই অঁ উম।। আকৌ প পকা কঁঠালৰ মাজৰ হেৰিটো যে,
অঁ।
মাজত এডাল হেৰি ওলায় নহয়।
অঁ মাজত ডিল এটা ওলাই নহয় অঁ ডিল বুলি কয় নেকি অঁ।
অঁ কি কৰি নাজানো আও মাজত গোটাকে সেইটোয়ো খায়। অকণমান হেৰি কৰিবলৈ ৰ'দত শুকাব শুকাব দিব লাগে।
অঁ।
তাৰপিছত কাটি পেলাই মানে হেৰি কৰি খাব পাৰি আও।
অঁ সেইটো কি মাংস নিচিনাই বনাই খাই নে?
অঁ মাংস নিচিনাই খাই।
অঁ। আমাৰ মানুহজনে থৈ দিছিলে, কিন্তু শুকুৱাই পেলাই এইটো খাই বুলি থৈ দিওঁ বুলি কৈছিলে। মই কৈছো এ মই বনাব নাজানো কেনেকে বনাম বুলি কলো আও, তাৰ পিছত পেলাই দিলে নেকি।
অঁ।
আজি খোৱা কঁঠালটো।
খাব পাৰিলা হয়, অকণমান শুকুৱাই মাংসত বোৱাই মই কাটি বা থৈ দিওঁ।
অমান তেতিয়া শুকাব।
অঁ।
সৰু সৰুকে মিহি মিহিকে কাটি পেলাই মিহি মিহি টুকুৰা কৰি পেলাই। তাৰপিছত মাংস বনোৱা নিচিনাকৈ বনাল হ'ল, আল চউৰি সেইটো অকণ টেঙা টেঙা লাগে। টেঙা হেৰি এটা আহে, অঁ অকণমান টেঙা আহে আৰু টেঙা মিঠা তেনেকুৱা।
ব মানে বনাই ৰ'দত শুকুৱাই পেলাই বনালে বস্তু কোমল কোমল হৈ থাকে নে টান টান হৈ থাকে।
কোমল হৈ থাকে, টান নহয়। উম, খাই ভাল লাগে।
অঁ, চাব লাগিব পিছত আনিলেগে। অঁ আকৌ অনা কথা কৈছে নহয়, তেতিয়া থৈ দিব লাগিব।
অঁ। থৈ দি পেলাই খাব দিব পাৰিবা, তেতিয়া একোৱেই পেলনি নাযায়। কাপোৰ টানিলোঁ। অঁ টানিলোঁ, এই পিন্ধা গামোচা। পোন্ধৰখন মান, পোন্ধৰখন হ'ল।
অঁ কি কি ৰঙৰ, কি কি ৰং দিছে তাত?
বগা আৰু কফি ৰঙৰ।
অ, ভাল লাগে তেনেকুৱা। সেইকেইটা ৰং বগাত কফি ৰংটো দিলে, ভালে অঁ।
তুমি কিবা লগাইছা?
বৈ লওক দুখনমানান মই মই মে খেলা লগালোঁ, অঁ হেৰি সেউজীয়া ৰঙৰ।
অ'লা অ'লা লেনে নাই।
নাই ওলোৱা নাই।
অঁ আকৌ বেলেগ-
কেইখনমান অ বেলেগ লগামেই কেইখন শেষ হোৱাৰ পাছতে।
অঁ!
চাদৰ কেইখনমান লগাম বগা। অঁ এই বগা ৰঙৰ চাদৰ নাইকিয়া হৈ আছে যে।
অঁ।
তাকে লগাম বুলি ভাবিছোঁ ৰঙা পাৰি দি পেলাই।
অঁ ঘৰ ঘৰ দি এই ফুটা থকা অ ফুটা থকা‌।
অঁ সেই অঁ সেই ৰাচ গাট এৰি পেলাই- অ তেনেকে ৰাছৰ গাত দুটাকে এৰি পেলাই-
অঁ অঁ ল'বলৈ ভাল হ'ব অঁ- পাতল পাতল সেইকেইখন লৈ বেছি ভাল লাগে পাতল পাতল হয় যে-
অঁ তেনেকে লগাম দিয়ে যদি দিব পাৰিব।
অঁ মই দুখন দিম দিয়া।
বেলেগ অ বেলেগে দিয়া মানুহ নাই নহয় মোৰ নিজকে- খনহে আছে আপুনি দিলে দিব পাৰিব।
অঁ মই দুখন বা তিনিখন দিম আৰু কেতিয়া লগাবা?
অঁ! এইকেইখন তিনিখনমান আছে নহয় সেউজীয়া সেউজীয়া ৰঙৰ- মেখেলা লগোৱাত- তিনিখনমান আছে এইকেইখন হোৱাৰ পাছতে তাৰপিছতেহে সূতা আনিব লাগিব। সূতা আনি আনি একেলগে আনিব লাগিব।
অঁ সূতাখিনি- অঁ মই হেৰি দিম আৰু একেলগে আনিবা কেতিয়া আনিবলৈ যোৱা ক'বা। তেতিয়া একেলগে আনিম।
বেলেগ বেলেগকে আনিলে সূতা খিনি নিমিলে যে অ-
একেলগে আনিলে ভাল হ'ব তেতিয়া সূতাখিনি মানে আছোঁৰ- ৰঙা সূতাখিনি একেলগে আনিলে মিলিব তেতিয়া, বগাখিনি বেলেগ বেলেগকৈ আনিলেও কথা নাই।
কথা নাই মোৰ একেই হৈ হৈ যায় এইবোৰ -
একেই হ'লে- তেতিয়া ভাল হ'ব আৰু নহ'লে ধৰ কৰা পাতল তেনেকুৱা হয় যে-
অঁ নিমিলা হৈ যাবগৈ উমঁ-
নিমিলিলে আকৌ বেয়া লাগিব নহয় পাৰিটো।
অঁ এ নহলে এ একেলগ হেৰি- বজাৰত গলেকে একেলগে যাম দিয়ক বুজিছে-
অঁ অঁ অঁ -
আপুনিও সময় উলিয়াই লব এদিনমান।
অঁ-
নহ-
এইখিনি কাটি লৈ পেলাইহে লগাবা ন?
অঁ!
বৈ থকাখিনি-
অ সেইখিনি কাটি ল'ম তাৰপিছতহে লগাম।
অঁ সেইখিনি ওলাই লওক বাও।
সময় পালেগে খবৰ দিব আৰু তাৰপিছত ন? উম এইকেইখন বনতে বে ব বেছি দিন নালাগে বোৰ অ বেছিদিন নালাগে এইকেইখনো, অ। এইকেই এইকেইখন বলো বেছি দিন নালাগে আৰু উকা উকাকে বৈ আছো তুজে আছো পাৰি। উম হৈ যাব সোনকালে। উম।
এইখন ওলোৱা পিছতে বৰ সুতা খিনি আনি পেলায় এখনমান থাকোতে। সূটাখিনি আনি ববিনটো ল'লে ভাল বাওঁ।
অহ অহ অ।
হ'ব দিয়া ন।
উম হ'ব দিয়ক।